হেল্ল'?
অ।
হেল্ল'?
হেল্ল'।
অ কোৱাচোন?
কি কৰিছা?
অ অ এ শুই আছিলো, গাটো অকনমান বেয়া লাগিছে।
অ, কি হৈছেনো?
এ কালি তিতিলো আক।
অ বৰষুণত তিতিলা কাৰণে।
অ অ হৈ চাগে, কালি সেইটোৱে বৰষুণ দিলে তিতিলোঁ অফিচ উম কাপোৰ মানে কা তিতি আছোঁ ন বেলেগ কাপোৰ লৈ যোৱা নাছিলো। এই মানে গাতে কাপোৰ - কানি শুকাই গ'ল সেই এইটো কাৰণে চাগে।
আজি মোৰো তেনেকুৱা হৈছে পাই কি হৈছে জানো? গাটো ভাল লগা নাই একদম মূৰ বিখাইছে। গা বিষ।
এইটোৱেই।
অ এতিয়া আজি মানে কি হ'ল এতিয়া কি হয় অ শুই উঠিলোটৌ খাই বৈ মেলি আকৌ এনে ফোনটোকে কিবা এটা চাওঁচোন বুলি চালো একে টোপনি গ'লোগে নহয়।
তাৰপিছত একেবাৰে চাৰে দচটা অ চাৰে দচমান বজাত আকৌ সাৰ পাইছো ন উ ঠিবই নোৱাৰিছোঁ মানে ইমান কিবা অশান্তি লাগিছে নহয়।
অঁ, হু।
উম।
নাই নাই বতৰটো অকনমান বতৰতো অকনমান খেলি মেলিতো', অ অকমান সাৱধানে থাকিব লাগিব আৰু এইকেইদিন। ৰদ দিয়াৰ দিনা বহুত ৰ হৈ যায় আকৌ বৰষুণ দিয়া দি ঠাণ্ডা নালাগে বাৰু। কিন্তু মানে তোমাৰ মানে তেনেকুৱা অলপমান বেয়াটো।
অঁহ।
ই
সেইটোৱে আকৌ এতিয়া ভাল লগা নাই মোৰো একেই হৈ আছে উম।
অ মই সেইকাৰণে আজি অফিচ নগলো, গো অকনমান বেয়া লাগিছে বোলো।
অঁ অঁ তোমালোকৰ তাকে অফিচত হেৰি কি হয়, এপ্লিকেশ্যন দিব লাগে নেকি ছুটি ল'লে?
এপ্লিকেশ্যন তোমাৰ এদিন ল'লে নালাগে যদি তোমাৰ দুদিন, তিনিদিন যেতিয়া দিগদাৰ হয় ৰিজনটো দিব লাগে আৰু কাৰণটো দেখুৱাব লাগে।
অ', অ এইটো এনেতো দ হবই লাগিব ন কাৰণ কি ৰিজনত তুমি ছুটি লৈছা হয় নাই?
অ' সেইটোয়ে সেইটোয়ে।
মানে তোমাৰ হেৰি হয় তোমাৰ এনেই তোমাৰ। মানে চুটি বিলাকো বেলেগ বেলেগ ধৰণৰ থাকেতো এতিয়া ইমাৰ্জেঞ্চি হ'লে। ধৰা তোমাৰ সেইটোতো লই লাগিব হয় নাই? এনেই তোমাৰ মানে বছৰো টুৱেণ্টি ফ'ৰটা থাকে।
অ'।
যিহেতু ধৰা তুমি মানে
অ'।
যদি লোৱা মানে যদি ত যদি বিচৰি গ'ল তেতিয়া আৰু দিগদাৰ যায় আৰু।
উম, উম সেইটোৱে সেইটোৱে।
অ, অ, সেইটোৱেই।
তাৰপিছত আৰু হেৰি কি হয়। চাৰ ন'
অ'।
মানে খাই, বৈ শুই আছা নে নোখোৱাকে গাটো ভাল নাই বুলি?
ভাত ক খালো টেবলেট-চেবলেট নাই খোৱা আৰু। দৰৱ নাই খোৱা, দৰৱ পাতি নাই খোৱা।
এ
যদি বেছিকৈ হোৱা নিচিনা লাগে তেতিয়া খাই দিম আৰু। নাই-নাই।
অ'।
মোৰ
অ, অ। সেইটোয়ে -সেইটোয়ে আৰু কোৱা বাকী হেৰি তোমাৰ মাতটো যে ভালকে নাই আহা কিবা নেটৱৰ্ক ডিষ্টাৰ্ব নে কিবা হেল্ল'।
অ, তোমাৰ জিঅ' চিম চাগৈ ন' হেল্ল'।
অ, হেল্ল'।
তুমি অকমান বাহিৰ ওলাই যোৱা না অ, অ'। শুনিছা নাই?
মোৰ জিঅ' চিম জিঅ' চিম এই
তোমাৰো একদম ভঙি, ভাঙি আহিছে আকৌ ভালকে নাই আহা মাত।
অ, অ চাগে। হেল্ল। হেল্ল', শুনিছা নাই বাৰু। হেল্ল'। হেল্ল'।